অ', অ', অ', অ'। পাইছোঁ এতিয়াহে ধৰিত্ৰী হয়নে?
নহয় মই আয়াা
অ অ ঠিক আছে
অ', হয় হেল্ল'। আপোনাৰ শুনা শুনা পাইছনেে আপুনি অ আপুনি ভালে আছে?
অ, ' আছো আছো দিয়া।
অ', এই আপোনাৰ এটা কথা কাৰণে মই ফোন কৰিছিলোঁ। আপোনাৰ তাতেই ভাৰা। ঘৰ খালী আছে নেকি বাৰু
ভাড়াঘৰ খালী আছে বুলিও ক'ব নোৱাৰি। এ, তাৰ মানে আজ যি এটা পাৰ্ট আছিলে আজি ছোৱালী লগৰ কেইজনীয়ে মানে ইটো পাৰ্টত থকা ছোৱালী কেইজনীয়ে কৈছে এ হে আমাৰ লগৰে দুজনীমানে বিচাৰিব বুলি কৈছিলে। সিহঁতে আজি চাবহিয়ে পৰীক্ষা আছে কাৰণে মানে চাবলৈ আহিব পৰা নাই। এ এতিয়া, আই, এতিয়া ওলাবহি নেকি? যদি মানে সিহঁত টে নলয়, তেতিয়াহ'লে মই এনে টুলটটো মাৰিম, আৰু
হয়।
অ', আছে, হেৰি, যদি নলয়, তেতিয়া ক'ব পাৰিম, আৰু
অ', আপুনি ভাড়া কিমানকে দিছে বাৰু ন? মই সেইটো কাৰণে ফোন কৰিছোঁ। আপুনি ভাড়া কিমানকে দিয়ে আছে। আপোনি, আপোনাৰ কিমান মানে ভাড়া ঘৰ আছে বৰ্তমান।
মানে, তলত, হেৰি, গ্ৰাউণ্ড ফ্ল'ৰত, মানে, দুটা পাৰ্ট। তাৰে এটা পাৰ্টত আছে। সেইটোত হেৰি বা বাহিৰত লেট্ৰিন-বাথৰুম হোৱাৰ কাৰণে, তাত, মানে, হেৰিটো কম, আৰু ভাৰাটো আৰু যিটো এতিয়া খালী হৈ আছে। সেইটোত, মানে, পাঁচ হাজাৰ।
আচ্ছা।
টা কিটচেন লগত মানে বাথৰুম-লেট্ৰিন আছে। এইটো পাঁচ হাজাৰ কালি ওলাই গৈছে। আজি, মানে, ইহঁতে লগ লগৰকেইজনীয়ে, মানে, লগৰ আহিব বুলি কোৱাৰ কাৰণে মই বাট চাইছোঁ আজি। যি মানে
এতিয়ালেকে মানে, আহা নাই, তাৰমানে
আৰু নাই। যদি নাহে, তেতিয়া ক'ব। ওপৰত দুটা আছে পাৰ্ট। দুইটাতে, বা মানে, ফুল হৈ আছে। ছে
হয়, সেইকেইটাও ভাড়া কিমানেই, সেইকেইটা ভাড়া সিমানেই।
সি সিমানে নহয়, সিমানে চায় তাত ওপৰত হোৱাৰ কাৰণে, প্ৰয়োজন অলপ বেছি সেইটো কাৰণে, তাত চাৰে তাপা চাৰে পাঁচ কেজি আছে দুটা। দুটা পাৰ্ট। তলৰ দুটা, ওপৰত দুটা আৰু মা মানু্হ আহিয়ে থাকে, বিচাৰি থাকে মোৰ ৰুম মোৰে এটা লাগে বুলি কয় কেতিয়াবা। নাই বুলি দি দিব নোৱাৰোঁ, মোৰ আলহী-দুলহী আহিলেও লাগে, মোৰ ছোৱালীহঁত আহিলেও লাগে। এয়া তাই মানে দিছো আৰু আগলে সুবিধা ক পেলাই তুমি বিচৰা মানে বেলেগত বিচৰাচোন এনে কে বুলি পঠিয়াই দিওঁ। এতিয়া আজি যদি ইহঁত আহে টো মানে লৈ যদি ল'ব নললে মানে খালী হৈ থাকিব। তোমাক লাগিব নিকি?
সেইটো কাৰণে মই ফোন কৰিছিলো আ আপোনাক যদি ধৰক খালী তেওঁলোকে আহি পেলাই তাই যদি পচন্দ নহয় তেতিয়াহলে মই এপাক গৈ চাবগৈ পাৰো। আপোনাৰ তাতে গৈ, আহ যদি, যদি হয় আপুনি মোক জনাব। আৰু য যদি ধৰক হেৰি তেওঁলোকৰ পচন্দ হৈ যায়, বা তেওঁলোকে এ ৰুমটো লৈ লয় বা ঘৰ ভাৰাটো আপোনাৰ লৈ লয় তেতিয়া হ'লে আৰু মোক ন নজনালেও হ'ব তেতিয়া মই গম পাম আৰু আপুনি মোক ফোন কৰিলেও হ'ব যেতিয়া মই গম পাম যে আপোনাৰ হেৰি উম পূৰণ হৈ গ'ল হয় মোৰ হেৰি তো আপোনাৰ পূৰণ হৈ গ'ল ভাড়া ঘৰটো। গতিকে সেইটো কাৰণে এবাৰ, হেৰি কৰিলো ফোন কৰিলো আপোনাক। আ আৰু আৰু মানে কি বেলেগ-বেলেগ হেৰিটো মই ভাৰা মানে বিচাৰি আছো, তাৰ আপোনাৰ দাম দৰটো কিছুমানত মিলা নাই। কিছুমানত অলপ বেছিকে লয়। সেইটো কাৰণে আৰু আপোনাৰ আশে-পা পাশেও তেনেকুৱা ভাড়া ঘৰ আছে নিকি?
আছে, আমাৰ কাষৰ জনেও দিম বুলি কৈ আছে। এইয়া ৰং-চং কৰি আছে অহা অ' খালি আছে মানে নতুন ঘৰ যে খা ৰং চং কৰি আছে অহা মাহৰ পৰা দিব পাৰিব বুলি কৈছে। মে' মানৰ পৰা দিব পাৰিব। ইয়াতে ষ্টুডেণ্টবিলাকে যে পাছ কৰিছে। কলেজত নাম লগাব, সেইকাৰণে মানে, লাগ লগা হৈছে। বিচাৰি আছে। এওঁলোকেও ধুম দাম কৰিছে মানুহ আহি আছে চাই আছে। এয়া আৰু এই গেছ নাইকিয়া সেইকাৰণে মানুহবিলাকৰ অসুবিধা হৈছে।
হয় হয়
গেছটো মানে ৰেগুলাৰ হোৱা নাই, দিব পৰা নাই, অ' অ' অ' ৰন্ধন গেছ।
আচ্ছা। নাটনি হৈছে বুলি শুনিছো ময়ো। বৰ্তমান আমাৰ আমাৰ এই ইয়াত এইখিনি অঞ্চলত মানে তেনেকুৱা হোৱা নাই। মানে নাটনি হোৱাগৈ নাই বাৰু চবৰে মানে সঠিক মতে মানে পায়ো আছে। আমাৰ মানে একো দিগদাৰ হোৱা নাই মানে ৰন্ধন গেছৰ ক্ষেত্ৰত বাৰু।
উম, আমাৰো হোৱা নাই। কিন্তু মানে হেৰি হয়? এ' বুক কৰোঁতে মানে আমি যেনেকৈ একৈছ দিনৰ পাছত কৰোঁ এতিয়া একৈছ দিনৰ পাছত মানে বুক কৰিলে নাপায়।
অ' সেইটো আপোনাৰ চবৰে হয়। সেইটো আপোনাৰ চবৰে প্ৰবলেমত দেখায়ছে বুলি ময়ো শুনিছো। কিন্তু মানে এটা আৰু এটা বেলেগ নম্বৰত যোগাোগ কৰিব দিছে। তেওঁ সেইটো নম্বৰত যোগাযোগ কৰিলে মানে? আপোনাৰ আপুনি যেনেকে বুকিং কৰে যিটো টাইমত আপুনি বুকিং কৰে সেইখিনি টাইমত আপুনি যিটো টাইমত দিয়ে সেইটো টাইমত নাপায়, দুদিনৰ পাছো মানে পাই যায়। আৰু যিটো আগৰ আগৰ নম্বৰ সেই নম্বৰটো মানে চেঞ্জ হৈ পেলাই এইটো নম্বৰত বেলেগ এটা নম্বৰ দিছে। তেওঁলোকে আমি মানে সেইটো নম্বৰত বু কিং কৰাৰ কাৰণে মানে তে তিয়া আমি যিটো ডেটত মানে দিনৰ ভিতৰত দিয়ে, সেই দিনত নাপায়, আমি দুদিন পাছত পাইছো মানে।
ময়ো সাতদিনৰ পাছত পাইছোঁ, ডেটতকে সাত দিনৰ পিছত পাইছোঁ, এতিয়া ক এটা কৰিলে মই ছাব্বিশ তাৰিখৰ পাছতহে মানে পাম। আজি বাইছ হৈছেহে। চাবিছ পাঁচ তাৰিখৰ পাছতে বুক কৈইম। বুক কৰিয়ে এটা আজি, আজি মোৰ তাক খোম হেৰি হ'লেই। শেষ হ'লেই। আকৌ নতুন এটা লগাইছো, এতিয়া খালীতোটো মই পুৰা লাগিব। এতিয়া এইটোয়ে তো এমাহ, দহ দিন মানো নাযায়। বা এমাহ-দহ দিন। গ'লেও মানে যেনে তেনে, জ, হেৰি কৰিম। চৌকা ব্যৱহাৰ কৰিবলৈ কিয়া হৈ যাবও পাৰে। যদি বুক চাভিচ তেখে বুক কৰিব নোৱাৰোঁ। বা নাপ পাওঁ সময়মতে। সেইকাৰণে অকমান, মানে কাৰেণ্টৰ কামো, কাৰেণ্টতো মানে কৰিবলৈ বিচাৰিম।
হয়।
গৰম পানীটো ক-কাৰেণ্টতে কৰি লওঁ।
হয় হয়।
তেতিয়া ব্যৱহাৰ কৰিছে, আমাৰ ইহঁতৰ অসুবিধা হৈছে তেনেকে ভাড়া ছোৱালীকেইজনী, সিহঁতে তেওঁক কৈছে যে আমাৰতো অসুবিধা হৈছে এদিনটো ইয়ালৈকে আহা কুকাৰত ভাত চাউল কি হয় চাউলটো ভৰাই অনাত দালি এটা ভৰাই আনা আনিমেলি ইয়াতে উঠোৱাহি সেইবুলি দিবলগীয়া হৈছে সিহঁতৰ মানে পৰীক্ষা আছে পৰীক্ষা থকাৰ কাৰণ সেইটো মোৰ পৰা সুবিধা মই দিছোঁ আৰু কাৰণ পৰীক্ষা আছে ছোৱালীজনী এই গেছ য়া হ'ল তাৰপাছত চৌ অ দৰকাৰ পৰিলে চৌকা ব্যৱহাৰ কৰিবা বুলি কৈছোঁ
হয় হয় যিটো মানে খৰিদি খৰিদি বনাব পাৰি মানে অ মানে কিছুমানত মই নিওঁ মানে আপোনাৰ বাতৰি কাকতত পাইছো মানে এই কিছ মানে ক আপোনাৰ ৰন্ধন গেছ নাটনি হোৱাৰ কাৰণে তেওঁলোকে মানে খৰিত ব্যৱহাৰ কৰিত তেনেকেই মানে চলিছে যাৰ ফলত মানে নে ৰন্ধন গেছৰ আমাৰ এইটো ফালে অলপ অ অকণ সুবিধাতটো কি আপোনাৰ খৰি বিলাকো পোৱা যায়তো গতিকে উ মানে ওচৰৰ মানুহ বিলাকেও আপোনাৰ যদিও ন ৰন্ধন গেছ ৰ যদি নাটনি হৈছে বুলি মানে ভাবিছে তেওঁলোকে তেওঁ খৰিতটো মানে সুবিধাটো কৰি লৈছে, খৰিটো বনাইছে।
উম উম
তেনেকে হলে বাৰু চলি যায় আহ আপুনিও চাগৈ কেতিয়াবা বনাব লগা হৈছে খৰিত
অ বনা সেই পিঠা পনা বনাওঁতে আহ অহ ব্যৱহাৰ কৰিছোঁ তেতিয়া মানে ভাল হয় আৰু পানী সৰহকে এ অঁ গৰম কৰি ভাপত ভাপত দিয়া পিঠাটো আৰু দৰকাৰ হ'লে কৰিম আৰু খৰি আছে মানে ঘৰ হেৰি কৰা ছাদ ঢালাই কৰা তক্তা বিলাকো আছে বাটাম বিলাকো সৰু সুৰাকে টুকুৰাবিলাক আছে আৰু বাঁহ বিলাক আছে আছে
হয় এইটো থাকিলে আপোনাৰ সুবিধাই হয় মানে আপোনাৰ ৰন্ধন গেছৰ যদিও নাটনি হৈ যায় তথাপিও আপুনি ধৰক খৰিত বনাই নিজৰ খোৱাৰ যোগাৰ খিনি কৰি ল'ব পাৰে আৰু।
উম, উম। সেইটো কাৰণে সুবিধা আৰু।
হয় হয় আপোনাৰ হেৰি অ ভ মানে যদি আপোনাৰ আকৌ এবাৰ কৈ দিছো। পুনৰ যদি ভাড়াঘৰ মানুহ উম, মানে যদি আহি পেলাই পচন্দ নহয় বা নালাগে বুলি কয় তেতিয়াহলে আপুনি নিশ্চয় মোক আপুনি ফোন কৰিব
ঠিক আছে ভালেই পালো বাৰু দামে দৰে সিহঁতে নিমিলিল
পাশে সিটো আহ দাম-দৰতো কিমানকে হ'ব?
এইটো এইটোয়া যিটো মানে খালী আছে সেইটো পাঁচ হোজাৰ দুটা ৰুম উম অ দুটা ৰুম কিটচেন আছে আৰু লগতে ভিতৰতে মানে বাথৰুম লেট্ৰিন আছে ভিতৰতে আছে অ সুবিধা আছে আৰু ইনভাৰ্টাৰৰ লাইনটো দি থোৱা আছে।
কিহৰ দিলে কলে?
ইনভাৰ-ইনভাৰ্টাৰ লগাম বুলি ভাবিলেও মানে সুবিধা কৰি থোৱা আছে।
আচ্ছা অ ঠিকে আছে তাৰমানে আপোনাৰ বিশেষকে মানে মোৰ নিজৰ কাৰণে নহয়, মই বেলেগ এগৰাকী কাৰনেহে আপোনাক মানে ফোন কৰিলোঁ। সেইটো মানে এ এগৰাকী মহিলাই হয় গতিকে মহিলা হয় যিহেতু তেওঁ ভিত দ গোটেই মানে মে ৱে গাত ধোৱা হেৰি বস্তু মানে সুবিধা খিনি ভিত ভিতৰতে ভাল পাব। সেইটো কাৰণেহে মই আপোনাক মানে কথাটো মানে হেৰি কৰি লম বিশেষকে মহিলাৰ কাৰণেই লাগে।
অ', ঠিকেই। আমি আকৌ মহিলাকেই দি আছোঁ, ফেমিলি এটা আছে ওপৰত।
হয়।
ঠিক আছে।
হয় হয় অ ঠিকে আছে বাৰু আপুনি। টো কৈ দিলে মই তেখেতক মানে। অহ ধৰক দামটো ক'ব পাৰিম বাৰু তেখেতৰ যদি বোলে দামটোৰ লগত মিলে তেতিয়াহলে তেওঁ আপোনাৰ তাতে এপাকগৈ চাবগৈ পাৰিব। চাই পেলাই আপোনাৰ লগত কথা পাতি ঠিক ঠিক কৰি ল'ব। আৰু আপোনাৰ আৰু। যদিহে নহয় সেইটো আপুনি মোক জনাব আৰু যদিহে তেওঁলোকে আহি মানে ভাড়া ঘৰটো লৈয়ে লয়। তেতিয়াহলে মোক আপুনি দুদিন। দিনৰ ভিতৰত যদি আপুনি উম। নকয় তেতিয়াহলে মই জানিম আৰু যে। আপোনাৰ অলৰেডি ভাড়াঘৰ। ঘৰটো ঠিক হৈয়ে গৈছে বুলি। তেতিয়া মই তেখেতক অ তেখেতক। তেখেতক মই এ বেলেগ উম বেলেগ চোৱাৰ ব্যৱস্থা কৰোঁ। কৰিব লাগিব বা কৈ দিম বাৰু।
অ এইফালে টুলেত মাৰি থোৱা আছে দুখনমান ঘৰত মই মানে দোকানলৈ যাওঁতে দেখিছোঁ।
হয় হয় ঠিক আছে দিয়ক মই পিছত হয় ঠিক আছে মই আপোনাক পিছত জনাম বাৰু আপুনি মোক কৈ দিব আৰু ঠিক আছে ৰাখিছোঁ।